অ হেল্ল' হেল্ল'
হয় নমস্কাৰ
স্কাৰ নমস্কাৰ
জয় জয়তে আমাৰ ভক্তিপূৰ্ণ সেৱা গ্ৰহণ কৰিব
অ
অ নহয় আপুনি এইটো গ্ৰহণ কৰিছো বুলি কওক
গ্ৰহণ কৰিছো
আমি কোনো হাস্য মধুৰ ইয়াত বাৰ্তালাপ কৰা নাই সেয়েহে আপুনি হাস্যখিনিৰ পৰা যিমান পাৰে বিৰত থাকিব
অহ
হয়। বাকী আপোনাক এটা বিকে-বিশেষ সকামৰ বাবে যোগাযোগ কৰিব লগা হ'ল।
অ', কওকচোন।
হয়, আমাৰ ইয়াত মানে প্ৰায় আৰু দুইমাহমানৰ পিছতে এখন ভাওনা পতাৰ কথা আমি। মনতে ভাবিছোঁ আমাৰ অঞ্চলটোৰ ৰাইজে লগ লাগি।
এইটো ঠিক ভাবিছে।
হয় তাক তাত মানে আপোনাক আমি মুখ্য ভাওটো দিম বুলি ভাবিছো মনতে নিৰ্ধা নিৰ্ধাৰণ কৰিছোঁ ভীষ্মৰ ভাওটো হয় আপুনি হয় তাতে ভীষ্ম ভাৱৰ লগতে কিছুমান দৈত্যৰ ভাও আছে আপুনি কোনটোৰ বাবে নিজকে উপযোগী বুলি ভাবে
মই দৈত্য ভাওটোহে বেছি উপযোগী বুলি ভাবো
হয় আপোনাৰ স্বাস্থ্যৰ লগত দৈত্য ভাওটো যথেষ্ট পৰিপক্কও আপোনাৰ খাপ খাই পৰিব দুইটা।
হয় হয়।
হয় আপোনাৰ আমি আমি যদি আপোনাক এতিয়া দেখা পাওঁ চকুৰ আগত আপোনাৰ যি স্বাস্থ্য এক খাম আপুনি এজন যুৱক আপুনি আপোনাৰ ইমান এটা সগতনে ৰখা এই স্বাস্থ্যৰ আঁৰৰ কাহিনীটো আপুনি অকনমান আমাক বিতৰংকৈ কব নেকি আপুনি কেনে ধৰণৰ আহাৰ গ্ৰহণ কৰে বা আপোনাৰ দৈনিক ব্যায়াম খিনি কেনেকুৱা হয়, দৈনিক কাৰ্যসূচী খিনি?
হয় হয় মই ক'ম, মই ৰাতিপুৱাই শুই উঠি এক মগ গৰম পানী খাওঁ।
ৰাতিপুৱাই? হয় আপুনি নিদ্ৰাৰ পৰা কিমান মান সময়ত উঠে?
মই ৰাতিপুৱা চাৰে পাঁচ বজাত উঠি যাওঁ।
হয়, আপুনি চাৰে পাঁচ বজাত উঠি এক মগ গৰম পানী খায়?
অ', খাই শৌচাগাৰলৈ গুচি যাওঁ। তাৰপাছত অকণমান ব্যায়াম কৰি মই দৌৰিবলৈ গৈছা মৰ্ণিংত।
হয় হয়। আপুনি মৰ্ণিং ৱাক ক'ৰ পৰা ক'লৈকে আপুনি এই দৌৰা কাৰ্যসূচীটো অব্যাহত ৰাখে?
প্ৰায় এক কিলোমিটাৰ মান যাওঁ।
দৈনিক এক কিলোমিটাৰ আপুনি দৌৰাটো কৰে।
হয় হয়।
হয় হয়। তাৰপিছত তাৰ উপৰিও আপুনি বেলেগ কিছুমান কাৰ্যসূচী হাতত লয় নেকি? এই ক্ষে এই ক্ষেত্ৰত আপোনাক কোনোবা বে-বিশেষ ব্যক্তিয়ে সহায়ৰ হাত আগবঢ়াই নেকি? আমি জানিব পাৰিছোঁ আপোনাৰ ভাতৃও এজন জিমনাষ্টিক ব্যক্তি। তেখেতে যি কাৰ্যসূচী হয় হয়। তেখেতে তেখেতে পাতৰ স্নানৰ পৰা আৰম্ভ কৰি দৈনিক যিখিনি আমি কাৰ্যসূচী দেখি দেখি আমি হ-হতবাগ হওঁ সকলো মানুহে। এই ক্ষেত্ৰত চাগে আপোনাক তেখেতেও বহু সহায় কৰে
কৰে কৰে তেওঁ ডেইলি জিম যায়। ৰাতিপুৱা এবাৰ যায় আৰু সন্ধিয়া এবাৰ যায়। তেওঁ কিন্তু এইটো শৰীৰৰ ক্ষেত্ৰত বহুত মানু্হটো উটাউল।
উ অ', আপুনি বাৰু ঠিকে আছে, আপুনি এতিয়া যিহেতু আমাৰ নাটকখনত বা ভাওনাখনত যিহেতু আপুনি দস্যুৰ ভাওটো প্ৰদৰ্শন কৰিব তাত আপুনি ই এটা মানে আমাৰ প্ৰতিযোগ আৰু বহুত প্ৰতিযোগি বহুতো মানে আপোনাৰ এই নাত্তিয় আমি মানুহ
অ'হ
সমাৰ হাতৰ নিষ্ঠাৰ নাহি সেই বাক্যশাৰী যদি আপুনি বচনৰ সেই দস্যুৰ ওপৰত শুনায় হয় শুনা বাই হয়
অ', এতিয়া পাইছোঁ কওক?
হয় আপুনি এই বছ এই বছৰ হয় শুনা পাইছে?
হেল্ল'
হে আপুনি মনো পলমন নকৰিব ম হয় হয় আপুনি যদি মৌনতা অৱলম্বন কৰি দিয়ে আমাৰ মানে যি এ পুঁজিৰ ক্ষেত্ৰত আমাৰ বহুতখিনি অসুবিধা আমি সন্মুখীন হব লগীয়া হ'ব হয় হয় সেয়েহে আপুনি হয়তো বুজি পাইছে চাগে হয় আমি মানে কিছুমান কথা এতিয়া আমি প্ৰত্যক্ ক্ষভাৱে পাতিব নোৱাৰোঁ পৰোক্ষতাৰ আমি সহায় ল'ব লাগিব
অ
হয় আমি গম পোৱা মতে মানে বিশিষ্ট সমাজ কৰ্মী ব্যক্তি যিহেতু হয় এতিয়া আপোনাৰ আপোনাৰ কথাই হয়তো ৰঘুনাথ চৌধুৰীয়ে কৈছিলে ভাল পালোঁ ৰঘুনাথ তুমি মোক পুতেৰাৰ বিয়ালৈ মাতিলা পিছে আমলখি গছজোপা ৰভা খন দিবলৈকে কিয়নো কাটিলা আপুনি হয়তো শুনা পাইছেই এই বিষয়ে
উম শুনা পাইছো পাইছো
আপুনি এই বিষয়ে কি ক'ব মানে আৰু চৌধুৰীদেৱে এই কথাষাৰ কিয় ক'ব লগা হ'ল
চৌধুৰী দেৱে কৈছে কাৰণ এ গছেই মানুহৰ প্ৰা প্ৰাণ গছে আমাক অক্সিজেন দিয়ে
হয় হয়।
তথাপি জীয়াই আছো আৰু চাহটো অবিত্রছলি পাওঁৱেই।
আপুনি যিমান পাৰে অসমীয়াত ক'বলৈ ট্ৰাই কৰিব বা যত্ন
অ হয় হয় হয় হয় বাৰু।
এতিয়া আমাক গছে চাহ দিয়ে, হয় আপুনি আমি ভাওনাখনৰ বিষয়টোলৈ আকৌ যাম আপুনি এই বিষয়টো সংঘ সংগতি দৰ্শাই মানে যিমানটো পাৰে ব্যাখ্যা কৰিবলৈ চাব যেনেকৈ ধৰক উক্ত কবিতাভাষি আমাৰ কবিতাৰ আমুক কবিতাটোৰ শিৰোনাম ধৰ আৰু কবিতাৰ প্ৰসংগ হৈছিলে যে কবিয়ে কৈছে কবি যিহেতু বিয়াখনলৈ দেৰিকে মাতিলে দেৰি শিকে মতাৰ বাবে কবিৰ মনত এটা সুভ আছিলে সেই শুভটোতো এতিয়া এটা ইমান এটা ধৰ্মীয় কাৰ্যসূচী ধৰক বিয়াখন তেনেকুৱা এটা কাৰ্যসূচীত গৈ আহ তেখেতে পুৰা প্ৰত্যক্ষভাৱে তেখেতক মালিকক বা সেই বিয়া পতা মানুহজনক গালি পাৰিব নোৱাৰে সেয়েহে তেওঁ পৰীক্ষতাৰ সহায় লৈ পেলাই কৈছে আমলখি গছজোপাৰ আলাম লৈ কৈছে যে তুমি আমলি গছ জোপা নু কিয় কাটিলা তাত মানে তেখেতৰ বহুতো খোব আছে। খাচী মাংস খুৱাইছিল যদিও তেখেত বিয়ালৈ দেৰিকৈ যোৱাৰ বাবে তেখেতে যিহেতু খাচী মাংসৰ সেই সোৱাদটো ল'বলৈ নাপালে তেখেতে ঘুগুনি খাই উভতি আহিব লগা হ'ল সেই খুবতে আমি কৈছিল বুলি আমি ভাবোঁ মানে, আপুনি এই বিষয়ে কি ভাবে?
সেইটো তেওঁৰ লগত অন্যায় হ'ল, খাচী মাংস খাবলৈ নাপায় যাতে তেওঁ ঘুগুনি খাই উভতি আহিবলগীয়া হ'ল। তেওঁলোকৰ কিন্তু খুবেই অন্যায় হ'ল সেইটো
হয়। সেই কোভতে তেওঁ পৰৱৰ্তী পৰ্যায়ত কৈছে। হয়। আপুনি ক'ব নেকি?
আপুনি কওক। অ
অঁ পৰৱৰ্তী পৰ্যায়ত তেওঁ কৈছে যে- আলহী অতিথি যাব, ৰভা নাইকিয়া হ'ব, বোৱাৰীয়ে ঘৰখন দিব পিছে কোৱাচোন ৰঘুনাথ আমলখি গছজোপা সহজতে পাবা নে ঘূৰাই ইয়াত মানে কবিয়ে কি ক'বলৈ বিচাৰিছে।
ইয়াত কৈছে বোৱাৰীজনীয়ে ঘৰখন আমোল মোলাই তুলিব।
হয়। আমোল মোলাই তুলিব মানে মই বিষয়টোও ভালকে বুজি পোৱা নাই হয়।
মানে এতিয়া ধৰি লওক বোৱাৰীজনীয়ে ঘৰখন চিজিলতে চলাই আনিব।
হয় হয়
এতিয়া আমলকি গছজোপা কাটিব নালাগিছিলে।
কাটিবতো
হে হে হে
কাটিবাতো কোনো কাৰণতেই নালাগিছিলে এইটো তেখেতে বহুত ভুল কাম কৰিলে। আপুনি গম পায় নেকি এই বিয়াখন কাৰ ঘৰত পদ্ধতি
সেইখন নৰেন চেকেগোহতে আছিল নেকি?
হৰেন শইকীয়াৰ ঘৰত, তেখেততেৰ ঘৰৰ সুপুত্ৰজনে বিয়া পাতিছিল ন
হয়। হয়। তাৰে এজন সৰু, সৰুজন ডাঙৰ জন অকণমান ল'ৰাৰ প্ৰতি আকৰ্ষিত।
ব
হয়। হয়। সৰুজনৰ এনেই কন্যাগৃহ ক'ত আছিল বাৰু?
কন্যাগৃহ এইটো আপোনাৰ পিছলা পাৰৰ ফালে।
হয় হয় হয় তেখেতৰ বিয়াতে কি, নৰেন শইকীয়াদেৱে সেই আমলখি গছজোপা কাটি দিছিল?
কাটি দিছিল আৰু তাৰ লগতে হেই নাৰিকল গছজোপাও কাটিছিল।
নাৰিকলজোপাও কাটিছিল। কিন্তু ৰঘুনাথদ দেৱে আমি যদি এতিয়া দেখা পাওঁই, নাৰিকলছজোপাৰ কথা একো উল্লেখ কৰা নাই কবিতাফাকি এতিয়া তেখেতে কোৱাৰ অন্তৰালত। হয়। হয়। নাৰিকল গছৰপ পৰা তেখেতে লুকুৱাই দিবলৈ সেই সক্ষমতা হ'ল।
হল কিন্তু আমলখি গছজোপা কাটি থাকোনে ধেৰা পৰিলে।
হয়। হয়। এতিয়া তাৰ সলনি নৰেন শইকীয়াদৱে এনেকুৱও কৰিব পাৰিলেহেঁতেন, যে আজিকালি যিহেতু আধুনিকতা আহিলে। ইমান ধুনীয়া সা-সজ্জাৰ ব্যস্থা আহিলে। সেই আমলখি গছজোপাতে তেওঁ ধুনীয়াকে কাপোৰ কানি সজায় জাক জমকতাৰ ব্যৱস্থা কৰি ৰভা খন আৰু অক নাটক ধুনীয়া কৰি তুলিবও পাৰিলে হয়। কিন্তু তাৰ পৰিৱৰ্তে তেখেতে সেই গছজোপাৰ মুণ্ড চছেদ কৰাটোহে তেওঁ, হয়। হয়। যাৰ ফলত আমাৰ প্ৰকৃতি টো মানে বহুত কুপ্ৰভাৱ এতিয়া হয়ো তেখেতৰ ঘৰত চাগে অক্সিজেনৰ বহুত অনুপস্থতি দেখা দিছে, সেই আমলখি গছ জোপাৰ ফলত। আপুনি আপুনি বিশেষ হয় আপুনি বিশেষ বিতংকৈ জানিব যিহেতু আপুনি তেখেতৰ ঘৰৰ প্ৰায় ওচৰৰে ব্যক্তি। ওচৰ চুবুৰীয়া হিচাপে আপোনাৰো কিছুমান ইয়াত ভুল আছে বুলি মই ক'ব লাগিব আপুনি যিহেতু দেখিছিলে সেই গছ-গছনি কটা আপুনি ব্যক্ত ক্তিসকল দেখি থাকে। আপোনা আপোনালোকক
হেল্ল' কওক কওক?
আপোনালোকৰ গৃহতো মানে তেনে এজন ব্যক্তি আছে। যি ফুলি তাক যি ফুলি থকা ফুল মানে কাটিবলৈও কুণ্ঠাবোধ নকৰে
হয়। মই তেওঁক উচিত শাস্তি বিধান কৰিম। তেখেতৰ মানে কি হাতবোৰ কুট কুটাই থাকে গছ-চছ অ গছ চছ খিলে ৰুই থাকিব নোৱাৰে, কাটি দিয়ে।
উম এই সন্দৰ্ভত আপুনি কি কব মানে? এইটো ভাল কাম কৰিছে নে, ইয়াৰ ফলত সমাজখনত আপুনি ভাল প্ৰভাৱ পৰিব বুলি ভাবেনে নে বেয়া প্ৰভাৱ পৰিব। যদি বেয়া প্ৰভাৱ পৰিব সেই বেয়া প্ৰভাৱ খিনি হয় হয় কোনো চাইডৰ পৰা এইটো ভাল কাম নহয় আমি যিমান দূৰ দেখা পাইছো।
হয় হয়।
গছে আমাক চাহ দিয়ে খাদ্য দিয়ে লগতে আমাক গছে অক্সিজেন দিয়ে ইমান খিনি বস্তু আমি উপকৃত গছ পৰা হোৱা পিছতো গছ এজোপাৰ ক্ষেত্ৰত এনে দুৰ্বস্থা মানে দু ব্যৱহাৰ আমি মানে আমাৰ অন্তৰত বহুত আঘাত পাইছোঁ আমাৰ দুচকুৰে দুধাৰি বৈ আহিছে এই শুকতে যিটো অৱস্থা হয়তো ৰঘুনাথ চৌধুৰীদেৱৰ লগতো হৈছিল।
এতিয়া উদাহৰণস্বৰপে আপুনি চাব পাৰে এই নৰেন শইকীয়া ঘত যিজোপা আমলখি গছ আছিলে। সেই আমলখি গছজোপা পা সেহেতে আমলখি পালেহেঁতে তেন। আৰু সেই আমলখি কেইটাৰ পৰা কিমান তেওঁলোকৰ বেমাৰ আজাৰ কম হ'লহেতেন
হয় হয় হয় কে দছটা কমলাৰ সমান সোণ দিয়া বুলি তেনেস্থলত ইমান পৰিচ পৰিস্থিতি তন্ত্ৰৰ লগত খাপ খোৱা এটা ব্যৱস্থাক তেওঁলোকে সেই পৰিস্থিতি তন্
হেল্ল'
ডাঙকৈ হয় তেখেতৰ ডাঙৰ পুত্ৰৰ বিয়াতেই গ এ কোট উম গছ ফালিয়েই তাৰে পৰাই ফাৰ্ণিচাৰ প্ৰস্তুত কৰিব পাৰিলে হয়
হয়
বিচনা বনাম
এইটো এটা ভুল ধাৰণা আপোনাৰ গছজোপা কাটি যে ফাৰ্ণিচাৰ বনাই তথাপিটোতো গছজোপা কটাই হ'ল ন
নহয় যদি গছজোপা বয়স হৈ মৰি গ'লহেঁতেন তেন্তে আমি সুদূৰ ভৱিষ্যতৰ কথা ভাবিছো মানে আজিৰ পৰা আপোনাৰ প্ৰায় চাৰিশ পাচঁশ বছৰৰ পিছত সেই গছজোপা যেতিয়া আপোনাৰ মৃত্যু পৰ্যায় আহিলেহেঁতেন তেতিয়াতো গছজোপা কাটিবই লগা হ'লহেঁতেন এনেকুৱা কিছুমান কথাও ইয়াৰ মাজত আহি পৰে
হয় হয় হয়
চাগে নলিনীবালা দেৱীয়ে কৈছিলে মেলিলোঁ প্ৰথম
মেলিলো প্ৰথম চকু তোমাৰ কোলাতে আই জনমৰ আদিম পুৱাত মুদিম আকৌ চকু তোমাৰ কোলাতে শুই জীৱনৰ শেষ সন্ধিয়াত সেই গছত